অ' শুনিছো শুনিছো।
অ', কি কৰি আছে আপুনি এতিয়া?
এনে আছিলোঁ।
অ। মইও এনেই ৰ'বহ্‌। ভাত পানী খালে?
অ' ভাত পানী খালে?
অ' মই খালো ৰ'ব আপুনি খালেনে?
অ' খালোঁ খালোঁ।
অহ আমি উ মানে উম জীৱনৰ লক্ষ্যৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিলোঁ। বিছিলো।
অ' আপুনি ঠিক ভাল বিষয়টোৱে বাছি লৈছে। দিয়ক এ জীৱনৰ লক্ষ্যৰ ওপৰত।
অ' মইতো এয়ে ভাবো যে এ জীৱনৰ লক্ষ্য‌ৰ প্ৰতিজন মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ চাব গলেতো লক্ষ্য অবি জীৱনৰ লক্ষ্য অবিহনে‌ অবিহনে মানুহৰ জীৱন দিশ দিশহীন যেন লাগে। আ লক্ষ্যই মানুহক সঠিক পথ দেখুৱাই বা এ জীব ৱনত আগবাঢ়ো - আগবঢ়াই লৈ - লৈ গৈ। লৈ যায় প্ৰে - অনুপ্ৰেৰণা প্ৰেৰণা দিয়ে। আপোনাৰ মতে জীৱনৰ লক্ষ্য মানে কিনো?
ম অ আপ আপুনি মোৰ - মোৰ মতে জীৱনৰ লক্ষ্য মানে হল জীৱনৰ যি যিটো দিশত আমি ভৱিষ্যতে আমি যিটো হ'ব খোজো বা যিটো দেশত কাম কৰিব খোজো সেই - সেই দিশটোৱে জীৱনৰ লই ক্ষ্যৰ দিশ বুলি ক'ব পাৰি বা হ জীৱনৰ লক্ষ্য। খ বুলি ক'ব পাৰি। জীৱনৰ জীৱনৰ লক্ষ্য নোহোৱাকৈ কোনো মানুহ কোনো মানুহে থাকিব থাকিব নোৱাৰে উম জীৱনৰ লক্ষ্য হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ জীৱনৰ লক্ষ্য জীৱনৰ লক্ষ্য নহ'লে মান জীৱনৰ ল লক্ষ্য নোহোৱা জীৱন বৈথা নোহোৱা নাওৰ দৰে বুলিও ক'ব পাৰি। উম আকৌ আপোন আহ জীৱনৰ জীৱনৰ লক্ষ্য বাচি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ জীৱনৰ লক্ষ্য জীৱনৰ লক্ষ্য বাচি নললে ভৱিষ্যতে আমি আমা আমি কি হ'ম তাকো জানিব উ গম নাপাওঁ বুলি ক'ব পাৰোঁ। আপোনাৰ আপুনি কি ভাবে ইয়াৰ ওপৰত?
ময়ো সেয়ে ভাবো যে আমাৰ চবৰে জীৱনৰ লক্ষ্য হোৱাটো দৰকাৰী কাৰ আমাৰ জীৱনৰ লক্ষ্য থাকিলে আমি পিছলৈকে আমি ভা- ল ভৱিষ্যত এটা দে দেখা পাম। এ যেনেকৈ চাব যে এতিয়া মোৰ জীৱনৰ ল ক্ষ্য হৈছে আহ শিক্ষক শিক্ষক হোৱা, মই শিক্ষক হৈ আহ সমাজৰ উন্নতি সাধন কৰাতো এটা মূল লক্ষ্য। অ ভৰ কাৰণ শিক্ষকসকলে তো সমাজ গঠন আহ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যে চাব গলে তো শিক্ষক এজনে বহুতো পঢ়া শুনা পঢ়া শুনা নজনা শিশু বা এ শিক্ষক ছাত্ৰ সকলক বহুতো জ্ঞান দিয়ে। তেনেকৈ ঠিক তেনেদৰে মইয়ো এজন এ শিক্ষক হৈ যোন যিবিলাক ছে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰিব পৰা নাই সিহঁতক মই শিক্ষা দিব বিচাৰো এ আপোনাৰ জীৱনৰ লক্ষ্য এনো কিনো
মোৰ মোৰ জীৱনৰ লক্ষ্য এনে আৰ্মি হোৱা। আ--ল জীৱনৰ মই জীৱ আৰ্মি হৈ দেশৰ বিচাৰো শিক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। দেশ দেশত বাহিৰা শ শক্তি টোৰ পৰা বা বচাই ৰখাটো মই অতি গুৰুত্বপূৰ্ণ বুলি ভাবো গুৰুত্বপূৰ্ণ বুলি ভাবো কাৰণ উ দেশ বাহিৰা শ- টিৰ পৰাই ৰক্ষ সুৰক্ষিত নহলে কৰা আমি আমাৰ আমি বা আমাৰ চা চাৰিও পাশৰ লোকসকল ঠিক ঠিক সঠিক ভাৱে থাকিব নোৱাৰি উম
অ একেবাৰে ভাল বহুত ধুনীয়া ল ক্ষ্য আপোনাৰ ভাল লাগিলে শুনি আৰু চাব যে আৰু ল লক্ষ্যৰ বিশেষকৈ আমি লক্ষ্য পূৰণ কৰিবলৈ হলে কঠোৰ পৰিশ্ৰম কৰাটো আমাৰ দৰকাৰী। ধৈৰ্য্য থকাতো দৰকাৰী বা আত্মবিশ্বাস আৰু নিয়ম নিয়মানুৱৰ্তিতা অতি প্ৰয়োজনীয় আহ মইয়ো সেইদৰেই উ কেৱল সপোন এ ভাবো যে সপোন দেখিলেই নহয় সেই সপোনবোৰ বাস্তৱতে কৰিব লৈ চেষ্টা কৰিবও লাগে আমি, যেনেকৈ চেষ্টা অবিহনেতো কোনো লক্ষ্য পূৰণ সম্ভৱ নহয় কাৰণ আমি যদি লক্ষ্যৰ লক্ষ্যৰ পুৰ পূৰণো কৰিবলৈ হলে আমি চেষ্টা কৰিব লাগিব এতিয়া যে এতিয়া ধৰা ধৰক মই ভাবিছো মই শিক্ষক এজন হব খুজিছো। কিন্তু মই যদি একো পঢ়া শুনা নকৰো মই চেষ্টা নকৰিলে মোৰ একো লক্ষ্যটোৰ প্ৰতি একো গুৰুত্বই নাথাকিব। সেয়েহে মই পঢ়া শুনা কৰাতো দৰকাৰী। লক্ষ্যৰ প্ৰতি চেষ্ট-
আহ আপুনি ঠিকে কৈছে? ল লক্ষ্য হোৱাটো লক্ষ্য অকল লক্ষ্য থাকিলে নহ'ব লক্ষ্যৰ বাবে আমি কাম কৰা। হয় বুলি মই ভাবো আৰু ধৈৰ্য্য একাগ্ৰতা থাকিব লাগিব। লৈ লক্ষমান বুলি আপুনি ভাবে?
উ ত লক্ষ্য থাকিলে আত্মবিশ্বাসো বৃদ্ধি পায় যেনেকৈ চাবা এতিয়া যদি আমাৰ লক্ষ্যটো থাকে। তে তেনেহলে আমাৰ আত্মবিশ্বাসো বহুত বেৰিয়েপ। বৃদ্ধি পাব কাৰণ আমাৰ যদি লক্ষ্য এটা থাকে তা আমি আমি এনেকুৱা বিশ্বাস ৰাখিব পাৰো যে। আমি এটা জীৱনত। এ ডাঙৰ হয় বা ভৱিষ্যত ভৱিষ্যতলৈকে আমি এজন ভাল মানুহ হ'ব পাৰিম। যদি আমাৰ লক্ষ্যই নাথাকে। অ তে আমি একো ভাল পথ এটা দেখাই নাপাম। সেয়ে আমাৰ লক্ষ্যটো থকা অতি দৰকাৰী।
আপ আপুনি ঠিকেই কৈছে। লক্ষ্য লক্ষ্য থকাতটো উচিত। উম ল লক্ষ্য আহ লক্ষ্য হোৱাৰ লক্ষ্যৰ পথত আপ আপোনাৰ লক্ষ্যৰ পথত থাকিব লক্ষ্য
পথ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপ আপুনি আহ আমি স সকলোবোৰ মিলা
আম আহ
হয় হয় ঠিকেই কলা আৰু চাবা যে আহ লক্ষ্যই শিক্ষাৰ্থীক এ পঢ়া শুনাত অধিক মনোযোগ কৰি তোলে এতিয়া যদি লক্ষ্য এটা থাকে ন তে স্কুলত বা বিদ্যালয়ত চাব শিক্ষাৰ্থীসকলে পঢ়াত অলপ ভাল পঢ়ি পঢ়িব মনোযোগটো দিব পাৰিব নতুবাতো যদি ছাত্ৰ ছাত্ৰী আহ ছাত্ৰ ছাত্ৰীৰ যদি জীৱনত একো লক্ষ্যই নাথাকে তে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা এ অলপো মন নবহিব সেয়েহে লক্ষ্যতো থকা অতি দৰকাৰী বুলি ভাবো যে ছাত্ৰ ছাত্ৰী জীৱনতে হওক বা আন বেলেগ বেলেগ জীৱনতে হওক লক্ষ্য থকাটো অতি দৰকাৰী আৰু লগতে সময় অপচয়ৰ পৰা আঁতৰাই ৰাখে। বহুতো লক্ষ্যৰ এনেকোৱা আছে যে ল
এইটো আপুনি ঠিকেই কৈছে সময় অপচয়টো অতি গুৰুত্বপূৰ্ণ সময় অপচয় কৰিব নালাগে লক্ষ্য লক্ষ্যত উপনীত হবলৈ হলে আমি হ সময় সঠিক ব্যৱহাৰ কৰিব জনাতো উচিত।
আকৌ লক্ষ্যৰ। আপুনি আপুনি সময় অপচয় কৰাৰ লক্ষ্যৰ ওপৰত কি লক্ষ্যৰ ওপৰত কবলৈ গ'লে লৰা ল'ৰা ছোৱালীক সেই উম উম। অ' আকৌ লক্ষ্য অহ দিয়ক ঠিক আছে। ধন্যবাদ আপোনাৰ লগত আলোচনা কৰি।